অ ডিউটি শেষ, অ। মই এই তোমাৰ কালিৰ, হা?
এতিয়া ঘৰত দিশে।
অ অ অ কালি কেতিয়া আছে আৰ?
কালি মোৰ ইভিনিং নাইত আছে।
ইভিনিং নাইট।
উম এ মই লগৰ এজনীক দুটা ডিউটি দিব আছো। এই, দুদিন দিয়াতকে, নাইটটো কৰি দিলে, দুটা ডিউটি মৰি যায়।
তোমাৰ হৈয়ে যায়, অ'! তাকেই।
কাৰণে এদিন কৰিলে মৰি যায় নহলে আকৌ দুদিন কৰিব লাগে ত সেইকাৰণে নাইটটো। নাইটটো কৰি আহ সাতাইশ তাৰিখে অফ লৈছো।
খেপি ছ ন।
হা সেনেকুৱা কালি অ ধুম। ধুলা নে কি কাপোৰ চাপোৰ
ফট' মোৰ মেক্সিমাম হ'ল এতিয়া ডাঙৰটো। সেই এখন আমাৰ আৰু ব্লেংকেট থাকেই নহয় মই আৰু। বেলেগকে ওলোৱা নাই মানে। ত' সেইখন কালি ধুলে হৈ যাব। বাকী, ধোৱা হ'ল দিয়া, চব হ'ল। ওপৰ পৰা অনাই নাই, মই সেইকাৰণে। নিউজ যিবিলাক ধৰা, দৰকাৰ নাই আৰু। এ, তেনেকুৱা। মাজতে, ইস্তিটো আৰু কিবাকে চলি ল'লে হ'ল। সেনেকুৱাই, তোমাৰ কালিহে
ধোৱা নহ'ব, মই কালিহে ধোম।
সেইটো কৈছোঁ, কালি ধুলে হ'ল। অ'!
মান ধুব লগা মানে মই হেৰিৰ আগতে। বাহিৰত থকা কাপোৰ বোৰ ধুইয়ে থৈছিলো এই কাম কৰ বা ছোৱালিজনী যে আহে তাই হাতেদি বাহিৰত যিবোৰ আছিল কাপোৰ যিখিনি পাৰো। সেইখিনি ধোৱাই থৈছো গোটেই ধুই কিনে চব ভিতৰত সোমাই থৈ দিছো মানে। বেছি নাই মোৰ এই আলনাত থকা কাপোৰ খিনিয়ে আছে। দিছে আৰু। বাকী নিপিন্ধা কাপোৰতো সেইবোৰ নালাগে বাৰু সেইটো দেউতাৰ যিটো অ দেউতাৰ চ তাৰ চব কাপোৰ মই ধুৱাইছো মানে। এতিয়া অকল মোৰে আলনাত থকা কাপোৰ খিনি সেইখিনিয়ে আছে। দিম আৰু এইখিনিয়ে কালি অলপমান ধোব দিম দিবই হ'ব। অলপ চাই লওঁ কালি কালি তাইক মই গোটেই ঘৰতো মচিব দিম পৰহি অলপমান। দিম তাৰে পিছত অলপ থাকিলে সেইখিনি মই ধুই লম বাৰু। বেছি জিনচ চিনছ সেইখিনি তাইক ধোব দিম।
অ মই মই আজি পাকঘৰ চা কৰি আছো এইবোৰ যে দিব্বা চিব্বা এইবিলাক। ষ্টেন কিবা কিবি আৰু ক'ত আৰু কালিলৈকে থওঁ আজি ৰাতি। তাৰ মানে চব মই খাই লৈ পাগলত মুচিয়ে থৈ দিম বাৰটাত ভাঙিব ন।
নহয় ৰাতিপুৱা তিনটাত।
অ ৰাতিপুৱা তিনিটাত।
উম।
অ অ। মই বাৰটাত বুলি ভাবিলো মই মানে কেতিয়া শেষ হ'ব সেইটো গম পোৱা নাই অ ঠিকে।
তিনিটা উম উম তিনিটাত শেষ হ'ব। মই কালি ৰাতি। ৰাতিপুৱাই আৰু হেৰি চেৰিত উঠি কিনে মইতো মন্দিৰৰ ফালে যাব নোৱাৰো।
অ তুমি নোৱাৰা গতিকে এনেও তোমাৰ ইমান প্ৰয়োজন।
নাই কালি মই এনেই ঘৰটো মুচিব দিম আৰু তাইক। মই যোনদিনা মানে হেৰি হয় এ মানে পাৰিম সেইদিনাই মই চব মুচি। চুচি ধুম আৰু সেনেকুৱা। অলপমান পানী থৈ দিছো মায়ে পানী থৈ দিব দিছিলে বোলে। মানে হেৰি হলে আ মানে নহঁওতেই পানী থব লাগে বোলে। অ নহওঁতে পানী থৈছো সেইখিনি সেই খিনি মিলাই এনে আৰু ধুই দিম গাটো। সেনেকুৱা সেই অ সেনেকুৱা।
মই আৰু কি ক'লা। আমাৰ যোৱাটো হ'ব চাগে গাড়ীয়ে হ'ব। তোৱাটো মানে ইন'ভা অ' তাৰমানে সেই এতিয়া এই ছয়জন
অ'।
দছৰ পৰা চই
অ
কেনচেল হয় হয় এতিয়া সেই কলিচিনীও নাযায়। হেৰি হ'ব বোলে মানে পাহাৰ খহিব বোলে। এ তাত পাহাৰে নাই কি? সেইটো কলো। পাহাৰ নাই তাত বোলে এতিয়া মানে পৰশু কুণ্ডত গ'লে মানে অলপ পাহাৰ ন। সেয়া আৰু মানে এ ইমান সাৱধান লৈ থাক ক মানুহৰ লগত গৈ বেয়াও লাগিব। বৰ লাগিব, এ ইয়াত নাযাওঁ এই এইটো নকৰো। এনেুৱাকে বৰহে লাগিব। এই যোৱাই নোযোৱাই সমানে হব, আ নাযায় ভালেই হৈছে। সেইটা কাৰণে আৰু কুন্দি কোনো কাকৌ অ' অ' আৰু কোনো কাকো জোৰো কৰা নাই কিন্তু।
অ' অ'।
নব এনেকুৱা আৰু মানে, এ ভালেই হৈছে।
অ' অ' এনেও তুমি মাজত একদিন পাবা ন তাৰিখেত তাই বাৰ দে ন?
অ' অ'। সেইটো হলেও এতিয়ালৈকে একো ডিচকাছ কৰাই নাই, অ'।
ক ত ন তাৰিখে তাই। দহ তাৰিখেতো মাজত গেট পাবাই এঘাৰ তাৰিখেহে। অ' পাম।
আৰু বিশেষকে একো ভবা নাই আৰু, সেইকাৰণে এ মানে বিশেষতটো ভাবিলে আৰু অলপ কষ্ট হ'ব।
অ' সেইকাৰণে বিশেষ আৰু ভাব লগা নাই।
নাই না
এনেও হেৰি কি কয় কালি মই ভাঙাৰ দিনাই প্ৰসাদ দিম বুলি ভাবিছো। আৰু কোনদিনা ভাঙো, হেৰি আমঠি আম কি। কালি আৰু মই হেৰি চেৰি আনি লাভ নাই ন। প্ৰসাদ চসাদ আনো লাভ নাই নহয় মই একো নকৰো মই পাঁচদিনৰ দিনাহে হেৰি কৰিম আৰু, পাঁচ সাত দিনৰ মানৰ দিনা হেৰি কৰিম আৰু।
অ' তোমাৰ যেতিয়াই পাবা তুমি গম পাবা নহয়।
কমিলে আৰু হেৰি
অ' অ' তেতিয়াই কৰি দিবা পাৰিবা। সেনেকুৱা মই কিন্তু বুটুত একোৱে অনা নাই। আজিতো একো আনি লাভ নাই পিত
নাই নাই নাই অ' এনেও তুমি তিনটাৰ পিছতে ভিজাব লাগিব।
অ' মই, তাকৌ গা চা ধুই ঘছ তছ চাফা কৰি ম থ দিব লাগিব, কমকে আছে। আন্ত কৰা গতিকে তোমাৰ আৰু আনিবা।
খাই।
হা। কোনটো অ', কমিছে, কমিছে, হ'ব কমিছ। তে, আৰু নহয় দিয়া, তাই গমোও নাপায় আমাৰ
অ'।
পৃথিৱীখনত কি হৈ থাকে, একোৱে গম নাপায়। অ', সঁচাকে মোৰ খঙে উঠে।
কিমান বিষ হয়? মোৰ কমেতো মই এটাই খাওঁ খালি লগে লগতটো কমি ধৰি ল অল লানে কেনেকুৱা হয় তোমাৰ, একদম লগা লগ নোহোৱা হৈ নাযায়, অলপ
নাযায়, আৰু এইটোতো তোমাৰ এইটোতো তোমাৰ এনেও থাকিবই লাগে। কৈছো মই, চো তই যেনেকুৱা কৰিছ নহয়। এইটো নহয়তো এই বিষ থাক
থাকে অ'। মানে তোমাৰ, গোটেই খিনি ওলাই গ'লেহে
অ', ভাল উম, তাই আৰু মানে অসৈ টো মানে বেয়াই পায়। মানে বস্তুটো বেয়া পালে নহ'ব নহয়।
ৰাতিপুৱাবয় লাগিব।
তাই ইউটিউবত চাই, হেৰিত চাই, এ আইত চাই নে, কিবাহত চাই। ষ্টপ কেনেকে চব কৰিব পাৰি, মই বোলো তই সেইমতে ভাবছা যে, মই এনেকে কছো। মই চকু-তকু কানা হ'লে মোক নকবি। এইবোৰত আৰু কি আজিকালি বাচ্ছা
নাই, আনি খাই থাকো অ'। এয়াই যিমান ভাল হৈছে, সিমানে দিগদাৰো হৈছে নহয়। উম। আৰু হেৰি এইটো বস্তু নেচাৰেল হয়, এইটো সহ্য কৰিব পাৰি আৰু।
সেইটোয়েতো, মই কৈছোঁ, মইয়ে ভাবা নাই। হা
মোৰতো বিষাইছিলে, হ'লেও মানে মোক যিহেতু মানা কৰি থৈছে ডক্তৰে।
অ', আৰু নহয় অ', পাৰালৈকে খাব নালাগে, তাই কৈছোঁ।
অ', মইতো যিমান পাৰো মানে, একদম মোৰ অসহ্য হৈ গলেহে মই খাওঁ। মইতো খোৱাই, নাই কিমান, কিমান হে হ'ল মইতো ক'ব গলে, মই বিয়াৰ পিছত খোৱাই নাই।
অ'।
মই বিয়াৰ আগতে যে লাষ্ট খাইছিলোঁ, বিয়াৰ পিছতটো মই হেৰি খোৱাই নাই। ততে ফাই নাই যে
এই মানে কেনেকুৱা, এইয় সে মুুদ্ৰৰে অলপো গাত বেমাৰ ৰাখিব নোৱাৰে।
মানে মই কেনেকুৱা, মই যদি এতিয়া হয় নিমখ আৰু হেৰি খাই দিও, গৰম পানী খাই দিওঁ, ভাল হৈয়ে যায় অলপ। পিছতে, ই আৰু
এই, সেইবোৰ মানে ইমান আৰু মানে ধৈৰ্যয়ই নাই মানে, যেনেকুৱা কৰিব নহয় মোৰ খব গৰম উঠি যায় মানে। খং উঠি যায় মোৰ, মোৰ আৰু সেই মোক কি কয় জানা কি সেই আইতায়ে হৈছে এতিয়া আইতাৰ যেনেক চুলি মূৰৰ বুলি শু মোৰ কেৱল চুলি থিয়া নহয় আৰু মানে। কিন্তু বাকী চব একে বোলে, চব একে, মই বোলো মইটো এইবিলাক বস্তু তহঁতৰ কাৰণে হয়, এনে আৰু কাৰোবাক খং কৰি অ ', মন যায় নেকি?
সেইটোে কথা মই এনে আৰু এনে এনে খং কৰি থাকিবৰ মন নাযায় চবতে ভালকে থাকিবৰে মণিবাই তাতে মাথা গৰম কৰি দিয়া
উম কালিতে অ্বু আচিত মানুহবোৰ যে কি দেখিছা ৰাতি আমাৰ তটাই অম্বুপাচী আমিতো ৰাতিপুৱাই গৈছো ৰাতিপুৱা বাৰু আমাৰ ৰাতিপুৱাও আমাৰ টাইমত বহুত ভিৰ আছিলে বহুত কিন্তু াৰ আম আমি যেতিয়া ৰিটাৰ্ণ হৈছো তেতিয়া একেবাৰে তলৰ পৰায় ভিৰ
জানিছোঁ, দেখিছোঁ। চবে
একদম আৰু এইফন ৰাতিটো, তাতে হেৰিবোৰৰ মাজতে মাৰপিট হৈ গৈছে।
অ', দেখিছোঁ, সেই সন্যাসী শিৱ, শিৱ যে হৈছে সেইবিলাকৰ লগতে। ক কোৱা বোলো ই হ ক দে অৱস্তা
উম, আৰু নহয় ৰাতি ইমান যি নহক, কিয় ৰাতি চব উভণ্ দালি হৈ থাকে ন', ৰাতিপুৱা গ'লে যিমান ভালকে একদম তো আমিতো পুৰা ভালকে পাইছো আমি এঘাৰটা মান বজাত তোমাৰ অ খোজ কঢ়া আৰম্ভ কৰিছো দুটা বজাত পাই গৈছো মন্দিৰৰ হেৰি ভিতৰত তাৰপিছত তাতে অলপ সময় বহি চহি তাৰপিছত আমি আহি ওলাই আহি আমি একদম চাৰে চাৰে চাৰিটা মান বজাত একদম তল আহি পাইছো তাৰ পৰা আহোতেতটো বেছি াইম নালাগে যাওঁতে খোজকাঢ়িয়াতো গুছো
সেইটো কছো মই যাওঁতেো খোজকাঢ়িব'ল আন বোল আহোতে নামোতে
বেছি টাইম নালাগে হ'লেও আহোতে নামোতেও মানে বহুত ভিৰ আছিলে তাৰপিছত সেইকাৰণে অলপ কিন্তু মান মু তে কি হয় নামতে তোমাৰ বন্ধ কৰি নিদিয়ে নহয় গেট চছেট উঠোতে অলপমান বেছি মন্দিৰত বেছি ভিৰ হলে বন্ধ কৰি দি থাকে নহয় মাজে মাজে সেই বন্ধ কৰাৰ লগে লগে এসো প্ৰাবাহু হৈ যায় বন্ধ কৰাৰ লগে লগেোটা মানুহ হৈ যায় আকৌ তোমাৰ খুলি দিয়ে আকৌ তোমাৰ বন্ধ কৰি দিয়ে যেতিয়া তাৰে ওপৰত মানুহ বেছি হয় হেল্ল' তেতিয়া বন্ধ কৰি এয়া নহয় আৰু কিন্তু কেতিয়াও যাই পোৱা নাছিলো সেইকাৰণে যাব এটা মন আছিলে আৰু
মই কিন্তু এতিয়ালৈকে যাবই নাপা নাপালো বুলিয়ে ক'লো বাৰু এইবাৰত
আহ আহ মানে মোৰ এটা মন আছিল মানে যাব কাৰণে আৰু এইটো ক্তু মানে মাৰি নিবও লাগিব দিয়াচোন একবাৰ তুমি আছিলা নে নাইবা মনত নাই নেকি এই যে মা মই গৈছিলো আৰু তুমি আছিলা নে মিনিহঁত আছিলে আমি আধা গৈ আধা খোজকাঢ়িছো বুজিছা তাৰ পিছত আধা গৈ এই যে হেৰিটো গেট অন্ধ কৰিলে ইমান ভিৰ হৈ যায় সেই ভিৰত মাহঁতে থাকিব নোৱাৰাই আমি ঘূৰি আহিছো
অ অ
মানে সেই হেৰিৰ পৰা একদম অ মন্দিৰত একদম মানে তোমাৰ পাও পাও মানে বুজিছা সেই দেখিে পৰা আমি ঘূৰি আহছো নহ ন এতিয়াতো নোৱোৱাৰাৰে আমিতো কেতিয়া গৈছিলো তমাৰ মই চাগ ক্লা নন টেন মত আছিলো নেকি য অ নে ইলেভেনতে আছিলো মনত নাই আৰু ইলেভেন টেলভ তো হ'ব পাৰো তেতিয়া যাওঁতে মানে তোমাৰ অ, অ ইলেভেন মান চাগে, তেতিয়া যাওঁতে তোমাৰ মানে আমি যোৱা কথা আছিল নে কিবা এনেকুৱা আছিল। নে
তোমালোকে গৈছিলা মই আমাৰ ডাঙৰটো সৰু আছিল, কাৰণে নগলো, নগলো মানে কি আৰু মই ভাবাই নাই।
আধা গে গেট মানে অলমষ্ট পাৱওৱেই আৰু, সেইখিনিৰ পৰা আমি ঘূৰি আহিছো ভাবা। মানে নিব লাগিব। মায়ে নিনিলে তুমি যাব নোৱাৰা। এ এইবাৰতো চডেনলি ন? াৰ লগৰ কেইজনী কৈছে যাম বুলি মই মোক কোৱা নাই মোৰ নাৰীতা চেক ণে তাৰপিছত আগদিনৰ প্ৰেজেন্ট